হেল্ল' হেল্ল' নমস্কাৰ হয় হয়
হয় আপোনাৰ আপোনাৰ লগত অলপ কথা পাতিম আপোনাৰ সময় হ'বনে অলপ
হেল্ল' কওকচোন
হয় আপুনি অলপ সময় দিব পাৰিবনে
হয় হয় পাৰিম কওকচোন
হয় আপোনাৰ লগত অলপ আলোচনা কৰিম যে আমাৰ সাধাৰণতে অসমৰ যিবিলাক আমাৰ ঘৰ বনাই যিবিলাক আমি ঘৰ বনাওঁ সেইবিলাক সাধাৰণতে কিহেৰে বনোৱা হয় বা কেনেকে বনোৱা হয় সেইটো বিষয়ত অলপমান আপুনি আহ মানে বুজাই পেলাই ক'ব লাগে আৰু
হয় হয় হয় কৈ দিম বাৰু হয় হয়
হয়
কওকচোন
অ আপুনি সেইটো বিষয়ত অলপ মানে সজাই কব লাগে আৰু সেইটো ইটো বিষয়ত আহ মোৰ ফালৰ পৰাও মই যিমানখিনি জানো আপোনাক কম আপোনাক সুধিছো আপোনাৰ ফালৰ পৰা বা আপোনালোকৰ ফালে কেনেকে বনোৱা হয় ত' অলপ জানিব বিচাৰো আপোনাৰ পৰা আপুনি নিশ্চয় বুজি পাইছে কি সুধিছো
হয় হয় বুজিছোঁ বুজিছোঁ হয় আপুনি কৈছা মই মই বাৰু ঘৰৰ বিষয়ে ইমান অৱগত নহয় তথাপিও যিখিনি জানো বা মই সৰুৰ পৰা যিখিনি ঘৰ বনোৱা দেখিছোঁ মা দেউতাহতক সেনেকুৱা ঘৰৰ বিষয়ে এনে অলপমান কৈ দিব পাৰিম হয় হয় হয়
হয়
আমাৰ অসমত সাধাৰণতে বাঁহেৰেই প্ৰস্তুত কৰা হয় মানে অ যিবিলাক মানে পৰিয়াল মধ্যবিত্ত ওক বা অলপ দুখীয়া হওক সেইবিলাকৰ মানে বাঁহ বেতৰে সজোৱা দেখা পাইছো বা টিং পাত দিয়া দেখা পাইছো তাৰ পাছত আৰু
হেল্ল' স হেল্ল' হেল্ল' হেল্ল'